অ অ শুনি আছো কি কৰি আছা
অঁ, আছিলো ৰবা অলপমান খোজকাঢ়ি আহিলোঁ ৰবা অলপ
অঁ-অঁ
অ, অ তাকে খোজ কাঢ়ি আছিলো
উম, ভালেই খোজ কাঢ়াটো ভালেই বাৰু মইও অকমান আগত চাহ খাই উঠিলো অ এতিয়া ভাবিলো তোমাক মানে ফোন কৰোঁ বিষয় এটাৰ ওপৰতো মানে অকণমান মই আলোচনা কৰিবলগীয়া আছে
অ কি বিষয় বা
অ মানে বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবিছো দিয়াচোন মানে আজি আজিকালি
আ
মোৰ বন্ধু এজন আছে তেখেত ত মানে সি তাৰ সি মোক ক'লে বোলে তাৰ মানে কিবা মানসিক চাপ বৃদ্ধি পোৱা বুলি ক'লে গতিকে মই বোলো এইটোতো সৰু কথা নহয় আৰু মানে প্ৰায় সংখ্যক মানুহৰে মানে আজিকালি মই যিমান খিনি লগ পাইছো সকলোৰে প্ৰায় আনকি মোৰো বা তোমাৰো হয়তো কম বেছি পৰিমাণে মানসিক চাপ থাকেই
অ আছে আছে হয় হয়
ই মানসিক চাপনো কি বা কেনেকৈ ইয়াক মানে আমি নোহোৱা কৰিব বাৰু সেই বিষয়ে অকমান আলোচনা কৰো কেনেকুৱা হব
অ বিৰাট ভাল বিষয় মানে আজিকালি বহুত এইটো চিন্তানীয় বিষয় কিন্তু গুৰুত্বপূৰ্ণ হয় হয়
মানসিক চাপ বুলি তুমি ক'লে তুমি কি বুজানো প্ৰথমতে
অ প্ৰথম কথা মানে মানসিক চাপ মানে এই অধিক চিন্তা কৰা মানে সেই তাৰে মানে সেই দুখৰ সময়ত মানে সেইবিলাক ভোগা মানে ভোগ কৰা মানে বহুত দুখত মানে বহুত চিন্তা কৰি আছে তাৰে বাবে মানসিক চাপত মানে বহুত ৰোগৰ সৃষ্টি হয় সেইটোৱে এটা মানসিক চাপ আৰু
ঠিকে ঠিক কথা কৈছা মানে যে আজিকালি যেনেকৈ মানে এই শৰীৰৰ মানে ভিতৰৰ যিসমূহ বেমাৰ সেই বেমাৰ সমূহৰ সমানে-সমানে কিন্তু এই মানসিক চাপ ইটোও এটা ডাঙৰ বেমাৰ বুলি ক'ব পাৰি হয়নে?
বিৰাট ডাঙৰ বেমাৰ তাকে ত মানে ই মানে ই অংগ বিলাক মানে খুলি খুলিকে খাই বুলি ক'ব পাৰা আৰু মানে এনেকুৱা এটা ডাঙৰ ৰোগ
অ এই মানসিক চাপৰ ফলত মানে বিভিন্ন ধৰণৰ ৰোগ ব্যাধি এইবিলাকো মানে বাঢ়াৰ আশংকা থাকে বাঢ়ি যায় বোলে।
বাঢ়ি যায় বিৰাট বাঢ়ি যায় কিন্তু এটা মানে এই প্ৰধান মানে বেমাৰ এটা কওঁ বুলি ক'লে এই হেৰি এই কি বুলি কয় কেঞ্চাৰ
হয় হয়
তুমি চাবাচোন মানে বহুত চিন্তাৰ মানে কৰি থাকিলে মানুহৰ মানে সেই কেঞ্চাৰতো বহুত সোনকালে ধৰা পৰে কিন্তু নে জেষ্ঠ্য লোক বিলাকক কৈছো জ্যেষ্ঠ লোক বিলাকে যেত এতিয়া মানে সেনুকা কৰে মানে এইটোৱে ধৰা পৰে
অ অ এতিয়া এই মানসিক চাপ মানে এ আজিকালি যিহে মানে মানুহৰ প্ৰায় সংখ্যকৰে মানে জীৱনত মানসিক চাপ তো' যিহেতু দেখা যায় গতিকে এই মানসিক চাপ তোৰ মানে কমোৱাৰ কিবা এনেকুৱা উপায় তুমি কি বুলি ভাবা তোমাৰ মতে?
অ ', কমোৱাটো মানে সেই মানে বহুত অধিক চিন্তা কৰিব নালাগে কিন্তু য'ত মানে কি হোৱাটোতো হৈয়ে গ'ল ত' অধিক চিন্তা কৰি ইমান এটা লাভ নাই আৰু তাৰ বাবে মানে অকলে থাকিব নালাগে মানে পৰিয়ালৰ লগত মানে এই তাৰে বিষয়ে মানে আলোচনা কৰিব লাগে মানে কেনেকে কি কি কৰিব পাৰে না অকলে থাকিলে বহুত বিপদ কিন্তু মানে অকলে-অকলে চিন্তা কৰি থাকিলে।
হয় ঠিকেই একেবাৰে ঠিক কথা কৈছ মানে এই মানসিক চাপ এ তোমাৰ লগতে মই আৰু দুটামান মই কৈ দিও এ মানে সেইকেইটাতো ঠিকেই একেবাৰে মানে পৰিয়ালৰ লগত মানে বা অকলশৰীয়াকৈ থাকিলে মানে মানসিক চাপটো বৃদ্ধি পায় তাৰোপৰি মানে এই বন্ধু বৰ্গৰ লগত মানে ভাল প্ৰকৃত যদি বন্ধু থাকে যোনে ধৰা মানসিক চাপত ভুগি আছে তেতিয়া যদি মানে ধৰা ঘৰৰ পৰিয়ালক ক'ব নোৱাৰা কথা সেনেকুৱা তই যদি মানে বন্ধুজনক যদি কোৱা হয় তেতিয়া মানে মনটো পাতল হয় আৰু মানে মানসিক চাপো মানে অকমান কমে বুলি কোৱা হয়
নিশ্চয় নিশ্চয় হয় হয় হয় একদম সঁচা কথা কৈছা কিন্তু
অ অ হয় আৰু মানে আজিকালিতো ধৰা বিয়ে বহুখিনি মানে বিশেষজ্ঞও চিকিৎসক সকলো আছে দিয়াচোন এই বিভাগৰ গতিকে তেওঁলোকৰ যদি বেছিকৈ এই সমস্যাত ভোগে তেতিয়াহ'লে মানে এ তেওঁলোকৰ চিকিৎসকসকলৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত বুলি ভাবো কি কোৱা
অ', হৈছে সেইটোয়ে চিকিৎসকৰ মানে ওচৰত মানে অতি সোনকালে যাব লাগে মানে সেই আৰু এই চাইকেত্ৰিশ বুলি কয় চাইকেট্ৰিছসমূহ ডক্টৰত মানে তেওঁলোকৰ মানে পৰামৰ্শ দিয়া পৰামৰ্শ সেনেকে কৰিব লাগে তেতিয়া মানে মানসিক চাপটো কমেগে
হয় হয় হয় ইয়াৰ আৰু মানে ধৰা কমোৱাৰ বাবে মই ভাবো মানে ব্যায়াম, যোগাসন, ধ্যান এনেকুৱা ধৰণ নহয় মানে শাৰীৰিক বা মানসিক যিসমূহ কচৰত কৰিলেও হয়তো কমিব কি কোৱা?
অ নিশ্চয় কমে নিশ্চয় কমে মানে এইবিলাকৰ কৰি থাকিলে মানে চিন্তাটো নোহোৱাই হৈ যায় তাতেই মানে মগজুতটো ধুনীয়াকে হেৰি কৰিব পাৰি। ভাল বাৰু এইবোৰ কৰা কাৰনে।
ঠিকেই, এতিয়া ধৰা মই মানে মই নিজকে প্ৰমাণ পাইছো ধৰা তুমি আৰু মই এতিয়া যিহেতু মানে জিমলৈ যাওঁ জিমলৈ গ'লে মানে যিটো এটা পৰিৱেশ পোৱা যায় তাতে ধৰা বিভিন্ন ধৰণৰ লোক আহে। মানে কচাৰত কৰিবৰ বাবে তাতে মানে যিটো এটা পৰিৱেশ গান বাজি থা এইখিনি পৰিৱেশত ধৰা যি আমি এঘণ্টা বা দুঘণ্টা সময় থাকোঁ তেতিয়া মানে আমাৰ মানে দিনটো মানে এটা বেলেগ মানে ধুনীয়া সৌন্দৰ্য এটা আহি যায় মানে বেলেগ শক্তি এটা অনুভৱ হয় যে আমি আহিছোঁ কছাৰত কৰিছো ইয়াৰ পৰা যাম আহ সময়মতে খাব লাগিব শুব লাগিব মানে এটা মানুহৰ জীৱনটো মানে ডিচিপ্লিনত আহি যায়, যাৰ ফলত ধৰা মানে এনেকুৱা ধৰণৰ ষ্ট্ৰেছ এনজাইটি কিবা ধৰণৰবোৰ মানে আঁতৰি থাকি মানে মানুহজনে আগুৱাই যাব পাৰে, কি কোৱা এই ক্ষেত্ৰত?
অ হয় দিয়া হৈ দিয়া ঠিকে দিয়া। জিমত বা এনেকুৱা সমূহত মানে য়োগা সমূহ কৰিলে স্বাস্থ্যটো ইমান ধুনীয়া হৈ থাকে য'ত মানসিক চাপ মানে আমাৰ তাত বাস কৰিবৰ কাৰণে একেবাৰে ঠাই নাপায়। আৰু যত মানে আমাৰ স্বাস্থটো মানে বহুত ভাল হৈ থাকে আৰু মানসিক চাপৰ বাবে মানে সেই চিন্তাবোৰ কমি যায় আৰু।
হয়।
যে য'ত মানে এই পজিটিভ কথাবলাক মানে মনত আহে।
হয় হয়।
এনেকুৱা তামানে সেই খিনি ভালা
উম-উম হয় তাকেইতো একেবাৰে ঠিক কথা মানে আজিকালিতো এতিয়া এতিয়া তোমাক যদি মই সুধোঁ তোমাৰ বা এনেকুৱা কিছু পৰিমাণে চিন্তা আছে নেকি এনেকুৱা ধৰণৰ?
অ চিন্তাটো থাকে বাৰু। সকলোৰে জীৱত চিন্তা আছে যাতে মোৰো আছে মোৰো ক'ব গ'লে
মানে সেয় আৰু মানে চাকৰি এটাৰ মানে চাই আছিলোঁ মই যিহেতু মই মানে গ্ৰেজুয়েচন কৰিলোঁ।
হয় হয়।
এতিয়া লাহে লাহে এম এ টোও পাছ কৰিম, তাৰে বাবে মই ভাবি আছো তু এটা ভাল চাকৰি হলে, মানে সেই আৰু নিজৰ ববীয়া ব
নিজৰ খৰচা সমূহ বা প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিব পৰা সহজ হয়।
সেইটোৱেটো মই সেই আৰু বাইক এখন ল'বৰ কাৰণেও চাই আছো তাৰে বাবে চাকৰিওটো প্ৰয়োজন হ'ব তাকে ভাবি আছো মই মানে হয় হয় এইটো মানে কেতিয়াবা অলপ অলপ চিন্তা হয় বাৰু কিন্তু ইমানো মানে সেই হ'ব নিদিওঁ আৰু মানে।
অ অ অ ঠিকে আছে। অ অকমান অলপ চলপ মানে এইটো চিন্তাটো থকাও ভাল নহ'লে তো মানে ধৰ সেই দিশত মানে কাম কৰিবলৈ বা তুমি ধ চাকৰি কৰিবলৈ মানে মনতে একো মানে নাহিব ধৰা হয় নয় কম-বেছি পৰিমানে থকা ভাল কিন্তু মানে সেইটো মানে যিটো মানসিক চাপ সেইটো হৈ যাব নালাগে আৰু উম উম উম হয় ঠিকেই মানে আজিকালি দেখা গৈছ ছে মানে বহু সংখ্যক লোকৰে মানে বিভিন্ন ধৰণৰ মানসিক চাপত ভুগি বিভিন্ন ধৰণৰ সি সিদ্ধান্ত লোৱা লোৱা দেখা যায় যিবোৰ আমি ধৰা বা ধৰি সামাজিক মাধ্যমত দেখি থাকোঁ এইবোৰ কৰিবলৈ নাপায় আচলতে কি কোৱা
মানে এই যে টো নিট পৰীক্ষা দিয়া সমূহ বা যি ইঞ্জিনিয়াৰিং কৰা ষ্টুডেন্ট বিলাক সমূহ নে কিছুমান এনেকুৱা কাম কৰে মানে সঁচাকে এইবিলাক মানে এই কাণ্ডবিলাক কৰিব নাপায় বাৰু
হয় হয়
সে আৰু এনেকুৱা মানে মানসিক চাপতে এইবিলাক কৰে আৰু
অ অ হয় হয় গতিকে মানে যিসকলে ধৰা এতিয়া বিফল হৈছে কিন্তু তেওঁ তেওঁলোকে মানে পুনৰাই চেষ্টা কৰাটো মানে ভাল আৰু মানে এতিয়া ধৰা
অ
আমাৰ মহান বিজ্ঞানী সকলৰে কথা কৈছো মই তেলোকে মানে সেই সময়ত কিমান মানে সংঘৰ্ষৰ কৰিব লগা হৈছিল প্ৰায় এতিয়া তোমাৰ থমাজল পাই দিচনে প্ৰায় কিবা এ এহেজাৰ নে ন হাজাৰ বাৰৰ পাছতহে মানে বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰ কৰিব পাৰিলে গতিকে তেখেতে যদি এবাৰ দুবাৰ বা দুশ তিনিশ চাৰিশ বাৰত যদি তেখেতে হাৰ মানি দিলে হয় তেতিয়া নিশ্চয় তেখেতক আজি তেখেতৰ বাবে আজি আমি এই ফল নাপালো হয়। গতিকে মই সেইটোৱে কব বিচাৰিম যে মানে চেষ্টাটো লাগে, তুমি কি কোৱা?
সেইটোৱেতো মই ইদিনাখন মানে যোৱা পৰহি খন মানে ফুটবলৰ খেল চাইছিলো যিহেতু বিশ্বকাপ চলি আছে
মানে মই এখন খেল চাইছিলো তাৰে মানে সেই লাষ্ট মানে অন্তিম মুহুৰ্তলৈকে মানে সাৰু সাৰু টিমটোৱে ইমান মানে সঁচাকে জিক কাই পেলালে সঁচাকে মানে আচৰিত ভাবিছো মানে চেষ্টা এইবাৰ ইমানেই চেষ্টা কৰিলে
হয় হয়
মানে সঁচাকে ইমান মানে সেইটোৰ পৰাও আমি শিকিলো যে চে ষ্টাতো কৰি থাকিব লাগে অন্তিম পৰ্যায়লৈকেও
অ অ হয় হয় হয়
সেইটোৱে মোক বুজালে মানে সেই খেলখনে মোক সেইটোৱে বুজাইছে
দুটা উদাহৰণ দিলা গতিকে একেবাৰে সঠিক কথাকে কৈছা মানে আমি শেষ মুহূৰ্তলৈকে মানে আমাৰ এশ শতাংশ দিব লাগে কি কোৱা
নিশ্চয় নিশ্চয় এশ শতাংশ দিবই লাগে, মানে হাৰি থাকিলেও একো নাই আমি নিজৰ চেষ্টা টোতু কৰি যামে
মানে সময়ে তোমাৰ মানে কেনেকুৱাকে ক'ত মানে পাক চক্ৰত সলনি হৈ যাব পাৰে
হয় হয়
কোনো মানে ক'ব নোৱাৰি এইটো
সঁচা কথা তাকেটোন এনেকুৱাই মানে আমি সেনেকুৱা সিদ্ধান্তবোৰ ল'ব লাগে ভাল-ভাল সিদ্ধান্ত তাৰে বাবে, এই আৰু মানসিক চাতটো তেতিয়া নাথাকে।
অঁ', অ', একেবাৰে সঠিক কথা কৈছা। ঠিক কথা, গতিকে মানুহিক চাপ এক এনেকুৱা এক বিষয় হৈ পৰিছে বৰ্তমান মানে সমাজত, সকলো মানুহে। মানে কিছু পৰিমাণে ধৰা ইয়াত ভুগি আছে।
অ, সেই সেইটো।
কি ক'বা শেষত?
শেষত মানে সেয়ে ক'ম আৰু তেওঁলোকে ভাল কচৰত কৰক। ভাল চিন্তা কৰক আৰু কাউন্সেলিং সমূহ থাকে কাউনচেলিং।
অ অ যাৰ ধৰা বেছিকৈ মানে ধৰা এ এ হৈছে হয় নে নহয়। তেওঁলোকক কাউন্সিলিঙৰ প্ৰয়োজন আছে, তেওঁলোকে অতি সোনকালে বিশেষজ্ঞৰ লৈ যাব লাগে।
উম সঁচা কথা তেওঁলোক বহুত পৰিমাণে কমে কিন্তু, তাৰ বাবে ধুনীয়াকে জীয়াই থাকিব পাৰি। তাৰে খবৰ, আহ।
হয় হয় একেবাৰে ঠিক কথা কৈছা।
অ সেইটোয়ে।
হয় হয় ভাল লাগিল মানে এই বিষয়ে ধৰা আমি পাছলৈ আৰু বহল ভাৱে আলোচনা কৰিম দিয়াচোন আজো ভালে লাগিল তোমাৰ লগত এই সটো বিষয়ত আলোচনা কৰি তেতিয়াহ'লে আজি আমি ইমানতে সামৰিছোঁ।
বাৰু ঠিক আছে হ'ব দিয়া।
অ হ'ব দিয়া ধন্যবাদ।